হেল্ল' অ' শুনিছনে
ত'
উম উম নাই নাই কং ক
খবৰ ভালনে?
উম ভাল ভাল তোৰ
অ' ময়ো আছো আৰু
উম।
নহয় মানে এটা বিষয় এটাত মানে কথা আলোচনা কৰিম বুলি ভাবিছোঁ।
অ' কি বিষয় কচোন কওক
মানে সকলো মানুহৰে কিবা নহয় কিবা এটা চখ থাকেই তোৰো এনেকুৱা কিবা চখ আছে ন!
আছে আছে ময়ো ভালেই মানে কি বুলি কওঁ মোৰো চখ আছেই
অ' প্ৰথমতে মানে চখ বুলিলে কি বুজা
চখ বুলিলে এনে কামক বুজায় যি কাম আমি নিজৰ আনন্দৰ বাবে কৰোঁ যিটো কাম আমাৰ ভাল লাগে কৰি সেইটোকে চখ বুজায় ইয়াৰে পৰা আমি মানসিক শান্তি আৰু সুখ পাওঁ তই ইয়াত শান্তি লাভ কৰিবি আৰু তই সু লাভ কৰিবি আৰু এইটো নিজৰ আনন্দ নিজৰ ভালৰ কাৰণে নিজৰ কাৰণে কৰা যায় সেইটোকে কৈছ
উম তোৰ এনে প্ৰিয় চখ কি?
মোৰ প্ৰিয় চখ হৈছে গান শুনা আৰু গৃহস্থ পঢ়া।
দুয়োটা মানে চখ কেতিয়াৰ পৰা আৰম্ভ হ'ল তোৰ
সৰুৰে পৰা আৰম্ভ হ'ল ঘৰত সদায় গান শুনা হৈছিল আৰু স্কুলত থাকোঁতে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিছিল তোৰ মানে মই মা দেউতাক কোৱা মতে আৰু মই আগতে খুব বোলে ৰেডিঅ'ত গান শুনিছিলোঁ ককাৰ লগত আৰু সেইটো মই মানে ভাবিলে মোৰ এনেকুৱা লাগে কি অঁ চাগৈ মই শুনিছিলোঁ আৰু মই সেইকাৰণে বহুত বেছি ভাল লাগে আৰু মই এতিয়াও শুনো গান আৰু পঢ়াৰ কথাটো যদি ক'বলৈ যাওঁ স্কুলত থাকোঁতে শিক্ষক শিক্ষয়িত্ৰী আমাৰ শ্ৰেণীৰকথাত ইমানেই বেছি আমাক ভালদৰে পঢ়াইছিল শিকাইছিল কি মোৰ মানে পঢ়াৰ লৈও মানে এটা বেলেগ এটা চখ এটা মানে গঢ়ি উঠিছিল সেইটো মই মানে বুজাব নোৱাৰোঁ অতল অতুলনীয় চখ মানে এটা গঢ়ি উঠিছিল
মানে গান শুনিবলৈ আৰু গ্ৰন্থ পঢ়িবলৈ বা উপন্যাস পঢ়িবলৈ ভাল পাওঁ মানে
বহুত বেছি ভাল পাওঁ
গান শুনিবলৈ কিয় ভাল পোৱা তুমি
গান শুনিলে মনটো ভাল লাগে প্ৰথম কথা আৰু দুখৰ সময়ত মনটো শান্ত হয় আৰু সুখৰ সময়ত আনন্দ বাঢ়ি যায় যেতিয়া তোৰ দুখ লাগিব তই তেতিয়া গান শুনিবিচোন একদম মানে তোৰ ভাল লাগি যাব মনটো মানে ইমান এই বেছি ভাল লাগিব তোৰ এনেকুৱা লাগি যাব কি মই গানেই শুনিম আৰু তোৰ সুখৰ সময়ত তই মানে আনন্দত তই মানে লোভ কৰিবি মানে যেতিয়া এনেকুৱা কিছুমান গান আছে সেইবোৰ গান তই মানে আনন্দ টাইমতহে শুনিব পাৰিবি আৰু তোৰ তই তাৰপিছত এনেকুৱা কিছুমান গান আছে সেইটো তই দুখৰ সময়তহে তই মানে শুনিব পাৰিবি
এনে কেনেধৰণৰ গান শুনিবলৈ তই ভাল পাওঁ
মই অসমীয়া গান শুনিবলৈ বহুত বেছি ভাল পাওঁ তাৰপিছত তোৰ হিন্দী গানো মই ভাল পাওঁ লগতে মই আমাৰ যিবোৰ ভূপেন হাজৰিকা আছে সিহঁতৰ গান শুনিও মোৰ মানে বহুতেই বেছি ভাল লাগে আৰু তোৰ সেইটোৱেই আৰু ভক্তিমূলক গান শুনিবলৈ মই ভাল পাওঁ
প্ৰতিদিনে গান শুননে
অ' মই প্ৰায় প্ৰতিদিনে অলপ সময়ৰ বাবে গান শুনো
উম
মানে উম গান শুনিলে আৰু তোৰ মানে ভাল লাগে আৰু তোৰ ন
উম
এতিয়া গ্ৰন্থ পঢ়াৰ বিষয়ে অলপ কচোন
গ্ৰন্থ পঢ়া মোৰ আন এটা অতি প্ৰিয় চখ৷কিতাপ পঢ়িলে নতুন নতুন জ্ঞান লাভ কৰিব পাৰি আৰু আমাক যিদৰে শিক্ষক শিক্ষয়িত্ৰী আমাৰ শ্ৰেণীকোথাত পঢ়াইছিল সেইবোৰ বস্তু মোৰ মনত ৰাস থাকি গৈছিল আৰু ইমানেই বেছি ভালকৈ পঢ়াইছিল মোৰ মানে এটা চখ হিচাপে মই মানে ধৰিয়েই ল'লোঁ কিতাপ পঢ়াটো গ্ৰন্থ পঢ়াটো
এতিয়া মানে কেনেধৰণৰ কিতাপ পঢ়িবলৈ তই ভাল পাওঁ মানে গল্প বা উপন্যাস এনেকুৱা
গল্প জীৱনী উপন্যাস আৰু শিক্ষামূলক কিতাপ পঢ়িবলৈ ভাল পাওঁ
কিতাপ পঢ়াৰ মানে উপকাৰ কি কি বুলি ভাব
কিতাপ পঢ়িলে জ্ঞান বৃদ্ধি হয় তাৰপিছত শব্দ বোৰো ভাল হয় আৰু চিন্তা চৰ্চা ক্ষমতা উন্নত হয় তোৰ মানে তইতো জান এইটো জ্ঞান বৃদ্ধি হয় যিটোৰ কাৰণে আমি ভৱিষ্যতে ভাল মানুহ আৰু বা ভাল আমি চাকৰি বা ব্যৱসায় কিবা এটা কৰিব পাৰোঁ পঢ়িলেহে পাৰিম এইটো তাৰপিছত আমি মানুহক কেনেকৈ সন্মান কৰিব লাগে এইবোৰো আমি শিকিবলে পাওঁ চিন্তা মানুহৰ তাৰপিছত চৰ্চা এইবোৰো মানে আমি সেই কৰিবলৈ পাওঁ উপভোগ কৰিবলে পাওঁ কিতাপ পঢ়িলে
আজিকালি মানে বহুতে মোবাইল ব্যৱহাৰ কৰে আৰু এই ক্ষেত্ৰত মানে গ্ৰন্থ পঢ়া বা উপন্যাস পঢ়া মানুহবোৰৰ সময়ে নাথাকে ত' কিতাপ পঢ়াৰ আগ্ৰহ কমি য ভাবনে তই
কিছু পৰিমাণে কমিছে কিন্তু এতিয়াও বহু মানুহে কিতাপ পঢ়িবলৈ ভাল পায় কিছুমান এনেকুৱা মানুহ আছে কিতাপ লিখিবলৈও ভাল পায় আৰু আজিকালি মানে বস্তুবোৰ কেনেকুৱা হৈছে আমাৰ ইয়াত নহয় বাহিৰৰ দেশত তোৰ যিবোৰ ছবি ওলায় যিবোৰ ফিল্ম ওলায় সেইবোৰ তোৰ কিতাপত থকা যিখিনি কাহিনী সেইটোৰ পৰাই ওলায় মই যিমান দেখিবলৈ পাইছোঁ ত এইটোৰে যে এইটোৱে বুজা যায় যে মানুহে এতিয়াও কিতাপক বহুত বেছি দৰকাৰ দৰকাৰী বস্তু বুলি ভাবে কিতাপৰ পৰা তই ধৰি ল যদি ছবি এখন হেৰি কৰা যায় ছবি এখন মানে তোৰ ক্ৰিয়েট বা এনেকুৱাকে কৰা যায় তই ভাবচোন সেইখন কিমান ধুনীয়া লাগিব ত ডাইৰেক্ট মানুহ সেইখিনি দেখা পাব এনেকে ত' ডাঙৰ ডাঙৰ মানুহ এইবিলাক প্ৰডিউচাৰ হওক ৰাইটাৰ হওক এইবোৰো মানে তোৰ মানে কিতাপ পঢ়ে ইমান ইমান ডাঙৰ মানুহে যদি কিতাপ পঢ়ে তো আমি কিয় নপঢ়িম আৰু। সেইকাৰণে মই ভাবোঁ কি আজিকালিও বহুত মানুহে কিতাপ পঢ়ে এনেকুৱা নহয় কি খালি এটা দুটা মানুহো এনেকুৱা আছে যিটো কিতাপ পঢ়ে।
তোৰ মতে এনে চখ থকাটো মানে কিয় প্ৰয়োজন।
চখ মানসিক চাপ কমায় আৰু জীৱনত আনন্দ আনে তোৰ যিবোৰ মানুহ ডিপ্ৰেশ্যনত মানসিকতা ভুগিব লগা হয় সেইবোৰে যদি তোৰ মানে সেইবোৰৰ যদি এটা চখ। থাকে সেইটো চখ থাকিলে জীৱনটো আনন্দৰে ভৰি যায়। আৰু যাৰ মানুহ চখ নাথাকে। ত সিহঁতে মানসিক। কিয় মানে। সেই নহয় ষ্ট্ৰং নহয় আৰু চখ থাকিবই লাগে আৰু মই জনাত প্ৰায় মানুহৰ চখ আছেই। এনেকুৱা বহুত কম মানুহ আছে যাৰ চখ। নাই।
হয় হয়। আৰু পঢ়া শুনাৰ লগত, চখৰ বাবে সময় উলিয়াব মানে পৰা যায় নে পৰা নে
হা?
পঢ়া শুনাৰ লগতে মানে চখৰ বাবে, সময় উলিয়াব পাৰানে তই?
অঁ, মই দৈনিক কামৰ মাজত পৰাই অলপ সময় উলিয়াই লওঁ। কি মই ধৰি লোৱা আজিৰ দিনটো বহুত কিব কিবি কাম কৰি আহিলোঁ, ক'বা পৰা ঘূৰি আহিলোঁ, ফুৰি আহিলোঁ কিন্তু যিমান যি নকৰিলেও মই পঢ়াটো মই পঢ়োৱেই। মই সদায় পঢ়োঁ, আৰু মই যদি মই নপঢ়োঁ মোৰ মনটো একদমেই বেছি ভাল নালাগে, মানে মই এনেকুৱা লাগি থাকে কি মই আজি কিয় পঢ়া নাই কিয় পঢ়া নাই তেনেকুৱা আৰু গানটোও সেনেকুৱাকে মই শুনিমেই শুনিম, মই এটা হ'লেও গান শুনিম আৰু কিতাপ মই অলপ হ'লেও পাছ পাঁচ দহ মিনিট, আধা ঘণ্টা হ'লেও মই কিতাপটো পঢ়িমেই পঢ়িম।
চ'খৰ বাবে বাৰু মানুহে এই সময় উলিয়াব লাগে। এ তোৰ দৰে তোৰ এ বন্ধু বান্ধৱীৰ সকলৰো মানে চখ আছেনে?
অঁ আছে আছে দেই, কোনোবাই খেল ধেমালি ভাল পায় বা কোনোবাই ছবি আঁকি ভাল পায়, বা কোনোবাই নাচে বা কোনোবাই তোৰ আঁ এক্টিং ভাল পায় বা কোনোবাই তোৰ বহুত বেছি তোৰ সামাজিকভাৱে সামাজিকৰ কাৰণে বা সামাজিকভাৱে সেইবোৰ কাম কৰি ভাল পায়। আছে, এনেকুৱা মোৰ বহুত টো বন্ধু বান্ধৱী আছে যাৰ বেলেগ বেলেগ চ'খ আছে আৰু কিছুমান একেও চ'খ আছে তেনে কোৱা আৰু সিহঁতে মানে আৰু তোৰ মানে কেনেকুৱা চখটো চখ, চখ এটা এনেকুৱা বস্তু যিটোৰ ওপৰত তোৰ মানে চখটো আছে, সেই বস্তুটো তই মানে কৰিব পাৰিবিয়ে। মানে যিমানেই যি নহওক যিমানেই মানে তই যেনেকুৱাই জোগাত নেথাক। বা যেনে কই কি, তই সেই চখটো মানে তোৰ যিহেতুকে সেই চখ তোৰ প্ৰিয় বস্তুটো তই সেইটো মানে তই মানে জানই আৰু বহুতেই বেছি ভালকে জান। ত' বস্তুবিলাক তেনেকুৱা হৈ যায় আৰু।
উম, কেতিয়াবা মানে এ নতুন চখ গঢ়ি তোলাৰ কথা ভাবনে, মানে এনেকুৱা ভাৱ আহে নেকি।
উম, ভৱিষ্যতে মই ফ'টোগ্ৰাফী শিকাৰ ইচ্ছা আছে। মই মানে ফ'টো উঠাই বহুত ভাল পাওঁ। এই বোলে তোৰ মানে পৰিৱেশৰ হওক, এই বোলে মানুহৰ হওক, এই বোলে তোৰ আকাশৰ হওক, মানে চৰাই-চিৰিকটি মানে মই বহুতেই বেছি ভাল পাওঁ। ত' মই ভাবোঁ কি ভৱিষ্যতে মই মানে ফ'টোগ্ৰাফীটো মই শিকোঁ আৰু লগতে মই ফ'টো এনেকে তুলি যাওঁ, উঠাই যাওঁ, সেইটোকে মই ভাবোঁ আৰু।
ফ'টোগ্ৰাফীত আগ্ৰহ কিয় ইমান?
সুন্দৰ মহত্বপূৰ্ণ কেমেৰা বান্ধি কৰি ৰাখিবলৈ ভাল লাগে মানে তোৰ যিবোৰ বস্তু যিবোৰ দৃশ্য সেইটোত মানে মই কেমেৰাৰ ভিতৰত যেন একদম থৈ দিওঁ একদম স্মৃতি হিচাপে সেইকাৰণে মোৰ ভাল লাগে।
চখে ব্যক্তিত্ব গঠন কৰাত সহায় কৰেনে,
অ' কৰে চখে সৃজনশীলতা বৃদ্ধি কৰে আৰু আত্মবিশ্বাসো বঢ়ায় আৰু তোৰ মানে তই কেতিয়াও মানসিকভাৱে তই মানে ভাগৰি নাযাওঁ তোৰ যদি চখ থাকে, ত' সেইকাৰণে আৰু চখ থাকে শিকিব লাগে
কেতিয়াবা এনেকুৱা হৈছে ন মানে তোৰ চখে তোক সহায় কৰিছে
কি?
কেতিয়াবা এনেকুৱা হৈছেনে মানে তোৰ চখে তোক সহায় কৰিছে।
অ', অ', মন বেয়া লাগিলে গান শুনি বা কিতাপ পঢ়ি মনটো ভাল কৰিব পাৰোঁ। মানে তোক, মোৰ কেতিয়াবা এনেকুৱা হয় বা স্কুলত হওক বা বিদ্যালয়ত হওক বা ঘৰত হওক কেতিয়াবা কিবা নহয় কিবা আৰু মানুহে সদায় তোৰ সুখী হৈ থাকিব নোৱাৰে। কেতিয়াবা দুক মানে সেই কৰিব লাগে, তো মোৰো তেনেকুৱা হৈছে আৰু মই তেতিয়া গান শুনি আৰু যদি মই পঢ়ি দি, ওঁ তেতিয়া মোৰ মনটো একেবাৰে আনন্দ লাগি যায় আৰু একেবাৰে ভাল লাগে।
শুনি ভাল লাগিল বাৰু খুব ভাল কথা। চখ আৰু পেচাৰ মাজত পাৰ্থক্য কি?
পেচা আয়াৰ বাবে কৰা-কৰা হয় আৰু কিন্তু চখ আনন্দৰ বাবে কৰা হয়।
উম, একেবাৰে সহজ কৈ বুজাই দিছ তই। অ', ভৱিষ্যতে